হয়, শুনি আছ নে?
তুমি শুনিছানে বাৰু
অ', -অ' শুনি আছো।
অ' কি কৰিছা।
মই এ অলপ ৰাস্তালৈকে ওলাই আহিছিলো, ইমান গৰম পৰিছে। ঘৰৰ ভিতৰততো মানে থাকিব নোৱাৰি।
অ' তাকে হয়-হয়-হয়, তাকে বাকী খবৰ খাতি ভালে নহয়। মই এয়া এনেই বাহিৰতে বহি আছো।
অহ-অহ।
তাকে বোলো বহুত দিন হ'ল ফোন-চোন কৰা নাই, ফোন তাকে কৰিলো। উম'।
অ', -অ' ভালে কৰিলা বাৰু।
উম' তাকে গৰমটো কেনেকুৱা পাইছা।
গৰম মানে একদম বৰ বেয়া গৰম দিছে আৰু
তাকেহে আমাৰে ফালে একদম মানে আজিকালি মানুহ থাকিবলৈ টান নিচিনা হৈ গৈছে, গৰমৰ কোবত গম পাইছানে?
তাকে হ'ব।
উম'। আগৰ দিনত কিন্তু ইমান গম নাছিলে দেই, আগৰ দিনত তোমাৰ এই পৰিৱেশতটো ভাল হৈ আছিলে যে। সেইকাৰণে গৰমতটো একদম নাছিলে, আজিকালি পৰিৱেশতটো বিনষ্ট হোৱাৰ লগে লগে তোমাৰ গছ- গছনি নাইকিয়া হয় যেতিয়া পৰা হ'ল, তেতিয়াৰ পৰা গৰমতটো একদম বহুত বাঢ়ি গ'ল আৰু
উম, হয়-হয়।
এতিয়া তুমি চাবলৈ গ'লে এ আগতে কি, কি আছিলে আগতে পৰিৱেশতটো যেনেকুৱা আছিল তাৰ তুলনাতো আজিকালি গোটেইটো ওলোটা হৈ গ'ল হয়, নহয় বাৰু?
হয়-হয়।
মানে এতিয়া তুমি গছ-গছনি, আজিকালি নেদেখা নিচিনা হ'লো আৰু গছ গছনি মানে অ' যিমানতো থাকিব লাগিছিলে তাতকে বহুত কম আছে। মানে মানুহ বিলাকে কি কৰিছে আজিকালি গছ-গছনিবোৰ কাটিছে কাটি পেলাই তাত একদম ডাঙৰ ডাঙৰ বিল্ডিং বহুৱাইছে আহ তাৰাপা এ কিবা উদ্যোগ বহুৱাইছে সেইবোৰ বহাই দিছে। সেইকাৰণে আচলতে আমাৰ পৰিৱেশতো বহুত বিনষ্ট হৈ গৈছিল। কাৰণ গছ থাকিলেহে আমাৰ মানুহ জীয়াই থাকিব পাৰিব হয় নে নহয় বাৰু
হয়-হয়।
উম গছে যদি নাথাকে গছ নাথাকিলে আমাৰ মানুহবোৰৰ কি হব আমাৰ জীৱ জগত খনৰ কি হব আমাৰ জীৱ জগতখনন দেখোন নাইকিয়া নিচিননা হৈ যাব কাৰণ গছে যি অক্সিজেন অ্সিজেন গেছ এৰি দিয়ে সেই গেছ লৈ মানে সেই অক্সিজেন গেছ লৈয়েটো আমি জীয়াই থাকো
হয় হয়
আৰু তুমি এতিয়া চাবাচোন আগৰ দিনত ইমান যান বাহন নাছিল নহয় সেইকাৰণে সেইকাৰণেও ম অকমান পৰিবেশতটো ভাল আছিল কিন্তু আজিকালি দিনত কি হ'ল আজিকালিৰ দিনত যান বাহন একদম প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে বাইক গাড়ী এ তাৰ পিছত সেইবোৰ তেনেকে থাকে তাৰ পিছত ৰাস্তাত যাতায়াতৰ পৰা মানে মানুহ ইপাৰ সিপাৰ হবই নোৱাৰে ইমানেই যাতায়াত আৰু তাৰ পৰা যি ধোঁৱা ওলাই সেই ধোঁৱাৰ ফলত আমাৰ কি হৈছে আমাৰ গোটেই বায়ু প্ৰদূষণ হৈ গৈছে তাৰ পিছত তোমাৰ আমাৰ এতিয়াতো এটা কথা শুনিছা নাই আমাৰ যে যি অ এইটো কি বুলি কয় কি ওজন স্তৰটো যে আমাৰ যে ফাটি যাবলৈ ধৰিছে সেই কথাটো শুনিছা নাই
অ হয় হয় শুনিছো ভাই
এইটো আমাৰ এই বায়ুমণ্ডলৰ কাৰণেই হৈছে আকৌ গম পাইছাানে
উম তাকে
উম সেইকাৰণে আমি মানুহবোৰে অলপ মন দিয়াটো উচিত এই গছ গছনি ৰুব লাগে আৰু মানে যনে মনে গছ গছনিবোৰ কাটিব নালাগে আচলতে
উম উম হয়
তাকে ইয়াৰ ওপৰত তুমি অলপ মতামত দিয়াচোন বাৰু
উ তাকে আচলতে মানে বৰ বহুত গৰম পৰিছে আৰু আজিকালি আচলতে ইয়াৰ আমি মানুহ এতিয়া তুম পাবা তুমিাক তুমি কৈছ বুলি মানুহে তাত গছ গছনি নিজৰ ঘৰটো বলে উ ক'বলৈ গলে এতিয়া মানুহৰ উপায়ও নাই
উপায়ো নাই হয় হয়
মা বৃদ্ধি হৈছে
হয় হয়
মানুহৰ মানে তোমাৰ থাকিবলৈ জেগা নাইকিয়া হৈছে তাৰ ফলত গছ গছনি আছে সেইসমূহকে কাটি তেওঁলোকে তাত ঘৰ বনাই তাত
একদম সঁচা কথা কৈছা হয়
অ আৰু এতিয়া উ আৰু যি মানে ধৰা আধুনিক যিসমূহ বিজ্ঞান বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাখিনি তাৰ ফলতো আচলতে এই গৰম খিনি বাঢ়িছে এতিয়া আজিকালি প্ৰায় সকলোবোৰ মানুহৰ ঘৰে ঘৰে এ চি সকলো মানুহবিলাক মানে তোমাৰ এই যি শীত তাত নিয়ন্ত্ৰিত কোঠা তাৰ ভিতৰতে আজিকালি মানুহবোৰ সোমাই থাকে আৰু তাৰ পৰা মানে যি যোনটো গেছ হয় তুমি এতিয়া কলাই সি ি গষ্টৰ ফটাাৰ কথা আচলতে সেই গছ গেছসমূহে গৈ পেলাই আচলতে সেই কামটো কৰিছে
হয় একদম সঁচা কথা কৈছা তুমি কাৰণ এতিয়া আজিকালি মানুহ দেখোন গৰমত থাকিবই নোৱা হ'ল কাৰণ প্ৰতি ঘৰৰ মানুহতে এ চি থাকিবই মানে এ চিত সোমাই সোমাই মানুহোৰ বাহিৰলৈ ওলাব নোৱাৰা হৈ গ'ল
মহাৰাষ্ট্ৰ
তি পৰা যি গেছ ওলাই আৰু যান বাহনৰ পৰা যি গেছ মানে এইবোৰ প্ৰদূষণ মানে প্ৰদূষণ থকা গেছ ওলাই তাৰপিছত আকৌ আজিকালি কিমান ডাঙৰ ডাঙৰ ক ক কাৰখানা বহি গল উদ্যোগ বহি'ল সেইবোৰৰ পৰা যি ধোঁৱা ওলাই সেইবোৰেতো আমাৰ প্ৰকৃতিটো কিমান বিনষ্ট কৰিছে সেই তাৰ ফলতে আমাৰ যি ওজন স্তৰ ওজন স্তৰৰতটো এইটো যদি তোমাৰ ফাটি যাবলৈ হয় নহয় আমাৰ মানে জীৱ জগতখনন নাথাকিবই গম পাইছানে কাৰণ ন তাৰ পৰা যি বেঙুনীয়া মানে ৰশ্মিটো ওলাব সেই ৰশ্মিটো আমাৰ গাত যেতিয়া পৰিব তেতিয়া আমাৰ মানে একদম কেঞ্চাৰ ৰোগ হওক সেই তেনেকুৱা কিছুমান ৰোগে দেখা দিব আৰু লগে লগে আমাৰ মানুহ মানুহ দুনুহ তমাৰ জীৱ জগত সকলো মানে খতম হৈ যাব একদম
অ হয় হয় তাকেহে
আমি আমি সেই কথাটোৰ ওপৰত এক্দম গুৰুত্ব দিব লাগে আচলতে আৰু এটা কথা আকৌ আমাৰ অ আমাৰ চৰকাৰখনেও কিন্তু তাৰ মানে ওপৰত কিন্তু কাম কৰিছে আকৌ তুমি এতিয়া চাবাচোন অ এই গছ পুলি ৰুবলে মহিলাসকলক যে দিছে আচলতে কিন্তু এটা কথা আমি কিন্তু লাজ পাব লাগে আকৌ কাৰণ এটা কথা লাজ পাব লাগে কেলে এতিয়া আমাক চৰকাৰখনে পইচা দি পেলাই গছ পুলি ৰুৱাব লগগীয়া হৈছে আমাৰ মানুহবোৰে গছ পুলি এটা ৰুবলৈ তাম বা সেই ক আমি একম অ মানে লাজ পাব লাগে মানুহবোৰে আৰু আগতো আগতেো কয়েই যে এজোপা গছ কাটিলে দুজোপা গছ চুব লাগে কিন্তু আজিকালি মানুহে কি কৰে গছ একদম কাটিয়েই থাকে কাটিয়েই থাকে একদম মানে পৃথিৱীত গছ নাইকিয়া নিচিননা হৈ গৈছেগে আৰু আৰু তাৰ ফলত আমাৰ কি হৈছে আমাৰো নিজৰেতটো মানে অসুবিধা হৈছে অনিষ্ট হৈছে আৰু কিনিবান এনেকুৱা হৈ যাবগে অক্সিজেন লবলে আমাৰ মানে গছ নাথাকিব আৰু মানুহ মৃত্যুমুখত পৰি কৰিবে একদম
হয়
সেইবাবে আমি জনসাধাৰণে কিন্তু এইটো কথা একদম মন দিয়া উচিত যে আমি গছ ৰুব লাগে কাৰণ গছ যদি নোৰোৱা আমাক কি হ'ব সেই কথাটো মানে একদম এ ভাবিলেই মানে ভয় লগা বিষ নিচিনা হৈ যাবলৈ ধৰিছে মোৰ এতিয়া আৰু অ আৰু এতিয়া সেই বিষয়ে কিন্তু তোমাৰ তোমাৰ শিক্ষানুষ্ঠানতো সেই বি বিষয়ে অলপ জ্ঞান দিছে বাৰু ল'ৰা ছোৱালীক হ'লেও মানে আৰু অলপ দিব লাগে তেওঁলোকক মানে কব লাগে যে তোমালোকে গছ পুলি ৰুবা আৰু কি কৰে আজিকালি মানুহে এ তোমাৰ বাৰ্থডে যে পাতে শুনিছা নাই
হয় হয় শুনি আছো
ম ডাঙৰ ডাঙৰ কে বাৰ্থডে পাতিব সেই বাৰ্থডে বোৰ পতাতকে মানে বাৰ্থডেটো পাতিব লাগে আৰু হয় সেইটো জন্ম দিনটো পাতিব লাগে কিন্তু তেওঁলোকে কি কৰিব লাগে সেই জন্মদিনৰ দিনা নিজে হাতেৰে গছ পুলি ৰুব লাগে আৰু সেইটো কথা বাৰু সৰু ল'ৰা ছোৱালী বিলাকে নিজে নাজানে সেই কথা আমাৰ মাক দেউতা সকলে তেওঁলোকক বুজাব লাগে যে গছ পুলিটো ৰুব লাগে গছ পুলি কি উপকাৰ আমাৰ কাৰণে উম আৰু গছ প যি চাহ বতাহ তোমাৰ উশাহ নিশাহ কথা মই কলোৱেই তাৰ ফলত আমাৰ কৃতি খনো সেই গছৰ জহতে জীয়াই আছে গছ যদি নথাকিলেঁতে আমাৰ মানুহৰ চ মানে আমাৰ জীৱ জগতখনে চি চাতেই নাথাকিলেহেঁতেন বুজিছা উম উম তাকে তুমি কোৱাচোন আৰু অলপ কিবা এটা
উম তাকে তুমি মূল কথা খিনি কলাই আচলতে আৰু তুমি যি কথা কলো আছ আচলতে আমি সঁচাকে লাজ পাব লাগে আৰু আজিকালি ধৰা অ', মানে এটা গছ পুলি ৰুবৰ কাৰণে আমাক মানে চৰকাৰে পইচা দিব লগগীয়া হৈছে, এনেকুৱা বস্ত হৈ গৈছে। আচলতে আমি এইটো নিজেই সজাগ হ'ব লাগে আমি আমিতো বেলেগৰ কাৰণে কাম কৰা নাই ন, আমিতো এইটো নিজৰ কাৰণেহে কাম কৰি আছো। সেইটোৱে আচল্ততে আমি আৰু যি জন্মদিনৰ কথা কলা তুমি, আচলতে সেই জন্মদিনৰ দিনা আচলতে ডাঙৰ মানুহ খিনিয়ে সৰু ল'ৰা চলি আছে যে, সেই সৰু ল'ৰা ছোৱালী খিনিক মানে শিকাব লাগে যে, এ জন্মদিনতটো পাতক সেইটো এইটো একো ডাঙৰ কথা নহয় কিন্তু সেই জন্মদিনৰ যদি দিনা যদি এটা গছ পুলি ৰুৱে, তাৰ পৰা আ কিমান লাভ হ'ব হয়ে নহয় বাৰু। আৰু উম, চৰকাৰেও বাৰু এইবিলাক মানে তোমাৰ কাম কৰিছা বাৰু এতিয়া তোমাৰ চাবা যি যান বাহনৰ পৰা ইমান, এ যি ধোঁৱা ওলাই আৰু সেই ধোঁৱা সমূহে আমাৰ কিমান প্ৰদূৰ্ষণ সৃষ্টি কৰিছে। আৰু আজিকালি সেই যান বাহনৰ সলনি কিন্তু আজিকালি যি বিদ্যুত চালিত গাড়ী, সেই গাড়ীসমূহ আজি-কালি ওলাইছে হয় শুনি আছানে?